কি কৰিছা?
এয়া আছিলো, তুমি? ঘৰতে ঘৰতে তুমি?
মই আছো এনে।
অ। কি কৰি আছিলা? ভাত পানী হ'ল হল হবলা।
পোৱা মানে।
অ। কোৱা।
মই মানে এতিয়া ইনষ্টা এনেই চাই আছিলোঁ, তোমাৰ ফটো এটা দেখিলোঁ। ত' ভাবিলোঁ কি অ', বহুত দিন হ'ল ফোনচোন কৰা নাই, ফোনকে কৰোঁ।
আচ্ছা।
উ, অ।
অ', ভাল ভাল।
আজিকালি বহত ফুৰিবলে গৈ থাকা বোলে হয়?
ঘোৰো বাৰু।
তুমি যোৱা নাই?
নাই যোৱা নাই, মিলাই নাই তেনেকে একো।
মাজতে তোমাৰ ফটো দেখিছোটো কৰবাত ফুৰিব যোৱা।
মাজতে অ', এনে ওচৰে পাজৰে আৰু। ইনষ্টা টো স্ক্ৰল কৰি কৰি কেতিয়া সময় গুচি যায় মানে গমেই নাপাওঁ।
আজিকালি দেখিছা চাগে ইনষ্টাত বেছি এক্টিভ বোৰ ইমানেই এক্টিভ থাকা।
অ কামো নাই আৰু এবাৰ এনে মোবাইলটো লৈ পেলাই ইনস্তা টো কৰি পেলাই বহিলে কেতিয়া তোমাৰ এঘাৰটা পৰা দুটা বজিকে ধৰিবই নোৱাৰো।
হয় নেকি? অ', ইনষ্টাতে বহুতটা আজিকালি টাইম ৱেষ্ট কৰে দেই।
উম', হয় বাৰু সেইটো কথা দেই।
উম।
এনেই বহুহে। এনেই যে কিবা এটা এনেই খুলি পেলাই চাওঁ, ষ্টৰি কেইটাকে চাওঁ বুলি খুলো হা ৰিললে যে যি হাতটো যাব তাত হাতটো মানে কাটিব যে নোৱাৰোৱে আৰু
হয় নেকি? বেছি নচলাবা দেই, ইনস্তা টো মানে বহুত হাৰ্ম বুলিয়ে ক'ব পাৰি এতিয়া বেছিকে
হয় বাৰু। নাজানো এডিকটেড টাইপে হৈ গৈছোঁ
অ'', এডিক্টেড বহুত হয় ৰে। বহুত বেছিকে
অ', এইটো হয় বাৰু, মোৰ লগৰবোৰ তেনেকে আৰু তেনেকে মোৰ নিচিনাই চেম হয় যায়, সিহঁতৰো একেই হয় যায়।
হয় নেকি? উম', এডিক্টেড হৈ যায় ন?
চলাই চলাই একো কাম চাম নাথাকিলে চলাই চলাই চলাই চলাই কিবা একো কাম নাই এতিয়া এইটোকে চলাও কবালে গৈছোঁ এনেই বহি আছো ইনষ্টা তোকে চলাও তেনেকুৱাই হৈ গৈছে মানে
অ' বাৰু, ভাল কামৰ কাৰণে ইউজ কৰিলে বাৰু ভালেই
উম'। হয় বাৰু।
কিন্তু এনেই যিটো কামৰ কাৰণে হেৰি কৰিলে এই
আকৌ আমাৰ এনেকে এনেকুৱা লাগে কি, আমি যেনেকুৱা তাৰ পিছত আমাৰ মানে চিটোৱেচন হৈ আছে, সেইটো চিটোৱাচন সিহঁতে আমাক গম পাই গৈছে যে, আমাৰ ব্ৰেইনতো ইহতে চলাইছে তেনেকুৱা টাইপে লাগি যায়।
অ এইটো হয় দেই। মোক তুমি নটিচ কৰিছা মানে মইও এইটো। তোমাৰ এইটো কি বুলি কৈ এ ধৰা, এতিয়া তুমি চলাই আছা হা। চলাই আচা ধৰা, তোমাৰ মন-চন বেয়া লাগি আছে যিও লাগি নাথাকক তোমাৰ ধৰা, ছেম তেনেকুৱা ৰিলেটেড বস্তু হয় নাই?
অ'।
বস্তু কিছুমানে ছেম
কেনেকে আহি যে, তোকো ধৰিবই নোৱাৰো তোমাক ভাল লাগে লাগিলে ভাল লাগে, বেয়া লাগিলে বেয়াই, কিবা এটা যদি ক'বালৈ যোৱা প্লেন বনাই যায় তাত আহি যাব। আৰু কাৰবাৰ কৰা হৈছে, কিজানি এ সেইবোৰ আহিবয়ে মান
মে, বি, মেবি, এইটো ডাইভাৰ্ট কৰে দেই, মে কেনেকে গম পাই আছা তুমি মই গম নাপাওঁ দেই, এইটো কিন্তু বহুত হাৰ্মফুল কিন্তু সঁচাই ক'ব গ'লে, তুমি চোৱাচোন এবাৰ যোনটো বস্তু ধৰা হ'ব নালাগে ধৰা সেইটো বস্তু হৈ গম পাই থাকে।
হুম, আমাৰ মানে আমি যোনটো বস্তু ভাবো বা যোনটো বস্তু আমাৰ চিটুৱেচন মানে যোনটো ওপৰত চিটুৱেচনটো চলি আছে সেহঁতে সেইটোৱে চিটুএচ কম্প্লিকেটেদ বনাই দিয়ে আৰু বাৰু ভাপ মানে এইটো এটা আৰু ভাবে এইটো কথা।
হৈছে কিন্তু মোৰ লগত এনেকুৱা চেম, দেই। হয় নেকি, এইটো মানে বহুত হেৰি হৈছে দেখোন
সেটোৱেই মই কেতিয়াবা ভাবো, কি, কি ইনষ্টাটোৱে আমাৰ গোটেই ফোনটোৱে লৈ থৈছে নে কি, অ', যিমান যি হক ফোনটোতে কাৰোবাক কিবা ক'ব লাগিলে ফোনটোতে কম না তেনেকেই গম পাই নে কি, মানে এইটো ভাবি নাপাওঁ, কেনেকে সিহঁতে গম পাই যে কি হয়, কি নহয়, আমাৰ লগত
হয় বাৰু কিছুমান ক্ষেত্ৰৰ কাৰণে ভালো আকৌ কিছুমান ক্ষেত্ৰৰ কাৰণে বেয়া, কিন্তু যদি প্ৰায় আজিকালি পেইড ছিষ্টেমো কৰিছে বোলে।
অ কলাবৰেচন বোৰ আহে।
কলেব্ৰচেন আহে। পেইড চিষ্টেম কৰিছে বিনো
অ', এতিয়া যাৰ ভিডিঅ'-চিডিঅ' মানে ৰিল যোনে যোনে বনাব পাৰে ভালকে, সেইটোৰ ওপৰত কথা হয় আৰু
উম উম উম উম
আকৌ তোমাৰ ডেইলী প'ষ্ট কৰি থাকিলেও আহে, মই আগতে কৰিছিলো, আজিকালি দেখোন, কেদা, মানে কেইটামান ইয়াৰ গেপ ললোঁ না, তো তাৰ পিছত তোমাৰ মানে দেখোন কিবা ভালেই নালাগা হ'ল, আকৌ বনালেও কিবা নিমিলে।
উম।
কিয় নোৱাৰিবা?
সেইটোৱেই। চাওঁ, বেয়ায়ে হৈ যায় অ, কাটি পেলাই থৈ দিওঁ সেইটো কাৰণে।
অহ। ঠিকে আছে, লাগা তেনেকে।
অ সেইটোয়ে, মানে সেইটোতো তোমাৰ কিবা তাৰমানে, চ'ৰ্চ অফ ইনকাম টাইপে হয় আৰু সেইটো কিবা এটা।
ভালে বাৰু, কলেবৰেশ্যন-চলেবৰেশ্যন আহিলে।
অ কলেবৰেচন বোৰ আহে তেতিয়া তোমাৰ কিবা কিবি সৰু সুৰা এটা হলেও মানে ঘৰত থাকি পেলাই হলেও কিবা এটা আহি থাকে পইচা এটা না নিজৰ হাততে। কিন্তু আজিালি আক সৰু পোৱালিবোৰে ইউজ কৰে নহয় ইনষ্টা।
অ দেখিছোঁ আজিকালিৰে সৰু পোৱালিবোৰে কি ভিডিঅ', ৰিল
অ সৰু পোৱালি পা বুঢ়া মানু লেও ইউজ কৰে আনকি বুঢ়া মানে বহুতেই বেছি বুঢ়া বুঢ়া মানুহবোৰৰেও কৰে।
দেখো বাৰু প্ৰায় আৰু বহুত ফানী কিছুমান ৰিল আহে।
কিছুমান দৰকাৰী আহে বেছি এনেই আৰু কিবা কিবি।
উম উম
আৰু ইনষ্টাটো আজিকালি মানে প্ৰায়ে ভাগে মানে ইনষ্টাটোৱে চলাই না ত তোমাৰ তাত তোমাৰ কিবা কিবি নিউজ হল কিবা কিবি মানে ফটককে মানে মানুহৰ আগত মানে সবকে মানে জনাবলে আৰু ইনষ্টাটো ইউজ কৰে মানে সবে মানে ভাল ভাবে আৰু চবকে ফটককে কেনেকে কৰি দিব পঠাব পাৰোঁ নিউজটো ইটোৱে সিটোক পঠালে ফৰ
আচ্ছা।
এই কেইদিনমান আগত কিবাতা যে ওলাইছিল কি কংগ্ৰ কংগ্ৰেছ নহয় কক্ৰোচ কক্ৰোচ কিবা পাৰ্টি। তেনেকুৱা টাইপেই। বাকী এনে খোৱা-বোৱা কি কৰিলা?
আপা ভাত-চাত খালো। তুমি খালা?
নাই খোৱা নাই। ঘৰত ভাল?
ভাল ভাল। তোমালোকৰ?
আছে আৰু। ক'ত আছা তুমি ঘৰতে আছা নে এতিয়া ক'বাত আছা বেলেগত?
ঘৰতে আছোঁ বাৰু ইনষ্টাগ্ৰামটোৱে চাই আছিলোঁ বাৰু মইও। এনেই স্ক্ৰল কৰি আছিলো ৰিলবোৰ সেইটোৱে সোটোৱেই হৈ থাকে আৰু। মানে ৰিল স্ক্ৰল অকল আমাৰ আকৌ
কে যে হাতটো।
অ এইটো মানে তোমাৰ এডিকচন টাইপ দেই। সেইটো এদিক বুলিয়ে ক'লেও মানে একো ভুল নহয় ক'ব গ'লে।
ধুনীয়াকে সেইটো মানে শব্দ ধুনীয়াকে মিলি যায় আৰু তাত নিচা এটা
উম সৰু পোৱালিবিলাকতো মানে লবই হেৰি কৰিব নালাগে এভইড কৰিব লাগে সৰু পোৱালিবিলাকৰ পৰা।
সৰু পোৱালি মানে তোমাৰ ল'ৰাটো বহুত কম ভাগে মানে সৰু পোৱালি মানে এইবোৰ ইউজ কৰে না। কিন্তু ছোৱালী সৰু সৰু ছোৱালী বিলাকে কে আৰু মানে ইউজ কৰে কিবা এটা হ'ল এতিয়া ভ্লগ বনাব সৰু-সুৰা আমিয়ে যিটো নকৰো বা আমিয়ে নাজানো কৰিবলে সিহঁতে বেছি জানো বহুত এক্সপাৰ্ট আৰু সিহঁত।
অ' সেই নিউ জেনেৰেশ্যন পোৱালি সেইবোৰ বহুত মানে ইনষ্টাত এডিক্টেড হৈ আহিছে দেই দে দেখিছোঁ প্ৰায় এ দিগদাৰ হৈ আহিছে বহুত
আকৌ ইহঁতৰ আকৌ সেইবোৰ আকৌ তোমাৰ ভিডিঅ' চিডিঅ'বোৰ আমাৰকে আকৌ বহুত খিনি মানে ভালেই হয় আমাৰো বহুত বেছিয়ে ভাল মানে
সৰুৰ পৰাই সিহঁতে প্ৰিপেয়াৰ হৈ থাকে হৈ যায় না বস্তু
উম সেই যে মানে তোমাৰ কৰি থাকিলে কৰি থাকিলে আহিয়ে যায়
হা
প্ৰথম প্ৰথমে তোমাৰ ভাল নহ'ব পাৰে তাৰ পিছত তোমাৰ মিলিজুলি এটা পিছত এটা এনেকে কৰি থাকিলে কৰি থাকিলে চব ধুনীয়াকে মিলি-জুলি যায় আৰু
অ' হয় বাৰু বাকী তুমি পোজ-চোজ কৰা নাই?
প'ষ্ট মানে কৰি আছিলো কেইদিন তাৰপিছ এই কেইদিনমান পৰা কৰা নাই কৰিব একো তেনেকুৱা নাইয়ে আৰু কি প'ষ্ট কৰিমনো।
মইও ফুৰিব যোৱাই প'ষ্ট কৰিছিলোঁ মাজতে প'ষ্ট চোজ কৰিছিলো। ৰিল-চিলটো বাৰু দিয়া নহয়। লাইভ ষ্ট্ৰীমো কৰা নহয়ে।
পেলাই দি এনেকে মানে তোমাৰ ভিডিঅ' কৰি পেলাই ৰিলটো তেনেকে দিয়া নাই আৰু।
উম। ভালেই দেই প্লেটফৰ্মবোৰ ল'ব জানিলে ভাল। কিন্তু এডিকশ্বন হয়। ধৰা এটা লিমিটত চলাব লাগে।
উম। মানে ৰিলটো স্ক্ৰ'ল কৰাকে ৰিলটো নিজে আপলোড কৰিলেহে
অ' এইটো হয় কিন্তু তুমি ঠিকে কৈছা দেই। নিজে আপলোড কৰিলেহে সেইটো কিন্তু ঠিক কে হয় কাৰণ ধৰা উম এইটো আজিকালি পেমেন্ট চিষ্টেমো কৰিছে নেকি ন'
অ' কিবা পেমেণ্ট কৰে এইটো ধৰিব পাৰ নাই আৰু মই কেনেকে কি কৰে মানে
উম হম আমি বহুত উলিয়াইছে নেকি ন'?
এনে ওলাইছে বুলি ময়ো শুনিছোহে মানে সঠিককে গম নাপাও‍ঁ।
অ' বাৰু সেটি কি বুলি কয় বাকী অ' ৰিলচ নাই তুমি
ৰিল- চিল মাজতে এটা বনাইছিলো এনেই তোমাক হোৱাটছআপতে দি থৈলো আৰু ইনষ্টা- চিনষ্টা পষ্ট- চষ্ট কৰা নাই। উ
প'ষ্ট কৰিব লাগে। পষ্ট' কৰিব লাগে আকৌ ৰিল চিলবোৰ। অঁ পাইছিলোঁ নেকি মই। মানে ধৰা টাইমিংটো নিমিলে ধৰা তেতিয়া হেৰি হৈ যায়
তোমাৰ টো চাগে দেৰিকে চালে গুচি যাব পাৰে না।
উম সেইটোৱে দেৰিকে চালে তোমাৰ গুচি যায়। তেনেকুৱা
সেইটোয়ে মই ভাবিম ৰ'বা মই সেইটোকে মানে কেতিয়াবা চাওঁ কি ৰিল বনাবলে ভাল ভিডিঅ' মানে তোমাৰ বেলেগৰ ৰিল বোৰ ভাল গান চান চাওঁ সেই তেনেকুৱা মিলাৰ লগত নাপায় আকৌ কেতিয়াবা তোমাৰ বনাবলৈ ভাবো আজি বনাম বনাম কি পিছত
ট্ৰাই কৰিম ট্ৰাই কৰিব লাগে কৰি থাকিব লাগে আহি যাবতো ৰিল বনোৱাত
সেইটোৱে টো তোমাৰ এবাৰ স্তাৰ্ত কৰিলে হব পায়। স্তাৰ্ত কৰিবলৈ নিমিলে নিমিলে। কিবা এটা কৰিম বুলি ভাবো ইটো হয় সিটো হয় তেনেকোৱাতে গুচিয়ে যায়।
এতিয়া তেওঁ বেছিকে হাত লগাব নালাগে আৰু
হম এই মিলাই মেলি কিবা এটা কৰিব লাগিব আৰু এনেই টো থাকিলেও নহ'ব না
উম উম উম দিয়া হ'ব বাৰো
উম ঠিক আছে দিয়া।